হেল্ল' কি কৰি আছা
এনে আছো, কি খবৰ?
অ ভাত পানী খালা?
অহ খালো, ক'ত আছা?
এনেই ইফালে ঘৰতে আৰু গৰম দিছে সেইটো কাৰণে ঘৰতে আছো আৰু
অঁ ভাত পানী খোৱা হৈ গ'ল নেকি?
হুম
ভাত পানী খোৱা হৈ গ'ল?
উম হ'ল হ'ল।
ক'তো ফুৰিব নোযোৱা নেকি?
যাম বুলি ভাবিছো আমি।
ক'ত?
লগৰ কেইটাই লগ ধৰিছে। তাকে তুমি কতো ফুৰিব যাম বুলি ভাবা নাই?
নাই ভাবা নাই কতনো যাম। নাই ভবা নাই এতিয়ালৈকে
অহ
লাগিব।
উম তুমি যাম চাগে শ্বিলং চাইডে এনেই ফুৰিব।
অ
এইফালে জেগাবিলাক ভালেই আছে যে।
অ যাব লাগে এতিয়াই
উম
এ একো কৰা নাই নেকি এতিয়ালৈকে।
তাকে বিজনেচ চিজনেচ কৰো বুলি ভাবিছো ধৰ এনেকে গাহৰি ফাৰ্ম ব্ৰইলাৰ। ৰ লগৰ কেইটামানক সুধিছো কৰিম বুলি কৈছে।
অঁ
আৰু তুমি একো কৰাৱা নাই।
এ ময়ো ভাবিছো কিবা বিজনেছে কৰো নেকি।
অ পাৰা তো ইউটিউবত চাই পেলাই ধৰ কিছুমান। ঘৰতে হোমৱৰ্ক কৰি হোমৰ মানে তেনেকুৱা। পাৰ্ট টাইমৰ নিচিনাকে আছে কিছুমান সেইবিলাক কৰিব পৰা। হম
মোৰ কাপোৰৰ দোকান।
উম পাৰা কাপোৰৰ দোকানো খুলিব।
খুলিম বুলি ভাবিছোঁ কেতিয়াৰ পৰা ষ্টাৰ্ট কৰোঁ?
কাপোৰৰ দোকান খুলিবও ভালেই। পাৰ অ ডাইৰে। মানে ভালৰেবো। যাম।
গাহৰি ফাৰ্ম কেতিয়া পা ষ্টাৰ্ট কৰিবা নো।
আমি আৰু দুদিনমানৰ পিছৰ পৰা খলিমেই মানে ঘৰটো বনোৱা হৈ গ'ল। গাহৰি কেইটা আনিব লাগে আৰু লগৰ কেইটাক মানে পইচা অলপ দিব দিছো?
আহ
তুমি কেতিয়া খুলিম বুলি ভাবিছা?
মই একেদিনতে খুলিম আৰু কাপোৰ আনিবলৈ যাম।
অহ
দ কে কেৰে গৱ চে লুকাই আহিলো ভাঙি গৈ। আৰু কোৱা।
এ প।
ঘৰত ভালে।
ভালে ভালে তোমাৰ উম।